হেল্ল'-হেল্ল', হেল্ল'-হেল্ল'-হেল্ল'।
হেল্ল' অ', নমস্কাৰ।
অ, তোমাক কথা এাৰ কাৰণে ফোন কৰিছিলোঁ হা। এ আজি ওলাই যাবা নেকি এনে?
যি আবেলি মানে ন।
আবেলি নহয় এই দুপৰীয়া মানে এনেই ভাবিছিলো কি দুইটা ওলাই যাওঁ। হেৰি নদী-নদী ফালে এনে পানীত অকণ সাঁতুৰিলোও হয় ভোজ তাও খালো হয় আৰু দুটামান লগ আছিলে।
নাই অ,
ত' কি কৰিবা?
পাৰি যাবলৈ।
পাৰি ন'।
উম, এনেই কিবা খান শুই আছোঁ খানা চানা খাবা নে, নে এনেই যাবা? অ', পাৰি তেতিয়াহ'লে তেতিয়াতো টাইম তোমাৰ, এটা বাজিলে কেইটামানত যাবা?
এ, যাম নেকি দুটামানত। উলাই। বাকী তুমি ফ্ৰী আছা ন' অ, এই মাং খলিমুৰে আছিলোঁ।
অ', কি নিবা গাহৰি নিবা নে ব্ৰইলাৰ নিবা?
গাহৰি দুই কেজিমান ল'ম।
উম।
তাকেই ভাবিছিলোঁ
অ',
বাকী তুমি এতিয়া, বাকী কিবা কৰি আছা নে কি কৰি আছা এতিয়া?
মই তোমাৰ এই ঘৰতে গাহৰি কেইটামান ফাৰ্ম, খুলিছোঁ যে তাতে গাহৰি পুহি আছোঁ।
গাহৰি পুহি আছা নেকি? অ' কি গাহৰিলে দানা ক' পৰা আনা?
মই তোমাৰ এই মিছন চাৰিআলিৰ হোটেলৰ পৰা আনো।
উম উম চ চাৰিলি হোটেল ল'বা ন
অ' দুখন এ মাহ-মাহত কিবা এটা দিব লাগে আৰু মানে।
মাহত কিবা দিব লাগে ন'? অ', কি গাহৰি কেইজনীমান আছে?
তোমাৰ মাইকী দশজনী আছে মতা দুটা আছে, খাচী।
খাচি ন ই বেচিবলগীয়া আছে নেকি গাহৰি
বেচিব লগগীয়া নাই পোৱালি দিছেহে মানে মাইকী কেইজনী পোৱালি বিক্ৰী কৰিবলগীয়া আৰু তোমাৰ দুমাহ মান দুমাহ দেৰমাহ মান লাগিব
ধোমাহমাহ মান লাগিব ন বেচিলে কবাচোন মই মানে গাহৰি মই দুটামান লোৱা কথা আছে মানে আমাৰ সেইটোৱে পুহিম বুলি মাইকী গাহৰি লাগে
উম অ তুমি আহি পেলাই চাই যাবা কোনটো পোৱালি ভাল লাগিব কিবা এটা চিন পিছৈ গুচি যাবা অ বেলেগ লৈ যাব না এনে মই তোমাৰ এনে তোমাৰ মই চাৰি হাজাৰ মান বিক্ৰী কৰি আছো তোমাৰ ই তিনি হাজাৰ দিবা দিয়া মানে দুটা পাঁচ হাজাৰ দুটাত পচ হাজাৰ দুটাত পাঁ হাজাৰ দিবা দিয়া
উম ঠিক আছে দিয়া পা যাক
মানে তুমি দুটাত পাঁচ হাজাৰ দিবা লৈ যাবা
ঠিক আছ দিয়া মই ল'ম দিয়া তোমাক জনাম এনে গাহৰি তুমি
এতিয়া গাখীৰ চাখিৰ খাই আছেতো এৰোৱা এৰা নাই মানে এতিয়া কেইদিনমানৰ পিছত নিবা গাহৰি তোমাৰ কটো কেতিয়াবা এই মই দেওবাৰে চেওবাৰ কাটো এই বিন্দুগুৰি বজাৰখনত
অ' কেজি এনে কিমানকৈ দিয়া?
কেজি তোমাৰ এই আৰু বিকি এনেই ৰাতিপুৱা সময়ত চাৰিশকৈ দিওঁ
অ গাহৰি বেপাৰত কিন্তু লাভ আছে দেই কিন্তু
লাভ আছে খাটনিও বহুত আছে মানে তোমাৰ।
অ' অ' অ লাভ বহুত আছে কিয় কওঁ মানে গাহৰি এনেই তোমাৰ পুহি কৰি খাটনি আছে কষ্ কৰিব লাগিব।
অ' অ' ধুনীয়া লাভতে থাকে কিন্তু অলপ খাটনি কৰিব লাগে সেয়াৰো
গাহৰি তোমাৰ সৰহকৈ পুহিলে বহুত লাভ থাকে বুইছা মই তাকে ভাবিছো গাহৰি বিজনেচ কৰো নেকি তাৰমানে। পেকেটিং ছিষ্টেমত মানে আজিকালি যে পেকেটিঙত যে গাহৰি বেচিব পাৰি যে অনলাইনত
আহ অ'
তেনেকে মই মানে গাহৰিটো অলপ বেছিম বুলি ভাবিো পেকেডিং কৰে অনলাইনত কা এনেৈ ইনষ্টাগ্ৰামে চিনষ্টাগ্ৰামে ফটো চটো দি মানে ধৰ এনেকে প্ৰচাৰ তাৰ মমানে কৰিম দোকানে চোকানে দিমগৈ
উম আকৌ তোমাৰ এইফালে এই যে এইটো যে কিবা গাহৰি আচাৰো বনাই যে এইটো বিক্ৰী হয় নহয় বহুত
বনাই সেয়া, মানে বনাই কৰি এনেকে দোকানে চুকানে, ৰেষ্টুৰেণ্টে-চেষ্টেৰেণ্টে দিম। আকৌ এটা গাহৰি পাই যে স্ম'ক পৰ্ক এই যে শুকান গাহৰিতটো সেইবিলাকো এনেকে বনাই বেচিম বুলি ভাবিছো তাকে সেইটো কাৰণে তোমাক সুধিছো গাহৰি তুমি এনেকে বেচা নেকি? তাৰমানে নিজে কিনি অনাতকৈ নিজে পুহি পেলাই কাটি বেচিলে লাভটো বেছি হ'ব ন
উম
তাকে হেইটো কাৰণে মই তেনেকা
মানে তোমাৰ কাটতি বিক্ৰী কৰিব সময়ত এনেকুৱা ঘৰৰ গাঁৱৰ গাঁৱত কাটিলৈ নহ'ব মানে ডাঙৰ বজাৰ চজাৰ কাটিলে মানে বিক্ৰী হয় মানে। এতিয়া তুমি, কথা এটা কৈছো চল্লিশ-পঞ্চাশ কেজি মানৰ গাহ গাহৰি এটা মাৰিলা তাৰ পাছত বিছ কেজি বিক্ৰী হল ত্ৰিশ কেজি টো থাকিলে কি গ'ল ঘৰত তুম ত্ৰিশ কেজি মাংস কিমান খাবা
হেইটোৱেটো, সেইটো গাহৰি তাকে পেকেটিং চিষ্টেমত যদি দোকানে-চোকানে দিলো। বুজিছা? নহলে কিছুমান ধৰ বিয়া কিছুমানে ধৰ বিয়া চিয় এনেকে কিবা আহ আৰু কিবা সভা চভা পাতিলে তাত তেনেকে দিব পাৰো ন তেনেকে আজিকালি আজিকালি গাহৰি বহুতেই প্ৰায়ে চলে ন কিছুমানহে নেখায় এনেই গাহৰি পহুত আজিকালি প্ৰচাৰ
আজিকালি আকৌ লৰা মানুহ চৰা মানুহ বিলাক চবে গাহৰিয়ে খায় আমাৰ পোৱালি বিলাক যেনেকে গাহৰি খাই
উম গাহৰিয়ে ভাল পায় না চবে আজিকালি ব্ৰইলাৰ চলাই গৈ ভাল নাপায়তো তাকে ৰখা ম গাহৰিটো তাকে মাথা মাৰি আছোঁ মানে ধৰ অলপ মানে কম চম পৰি পুহিব পাৰিলে দানা চানা চাপ্লাই দিয়া জেগা পালে বুইছা?
পাৰিলে তুমি পুৰণা এখন টেম্পু এখন ল'বা, টেম্পুত-টেম্পুত
উম, মোৰ পুৰণা টেম্পুখন আছে মালটনা তাতে গাহ সংয়দানটো আনিব পাৰিম ন
অ এ এতিয়া চিন্তা নাই তুমি তুমি চলাও জানাই যেতিয়া তুমি লৈ আহিব পাৰিবা
উম দানাটো ময় আনি পেলাই মই ধৰ গাহৰিতটো পুহি পেলাই, কাটি পেলাই বেচিলে বহুত লাভ হ'ব না। নহ'লে আজিকালি একো নাই। চাকৰি-বাকৰি আজিকালি এনেক তে কৰিব লাগে ব আৰু চাকৰি বাকৰি পোৱাো খিনিয়ে আজিকালি চাকৰি নে তেনেকে পা
আকৌ চাকৰি কাৰণে তুমি এক দেৰ বছৰ দুই বছৰ ধৰিব লাগিব কিবা কৰিব লাগিব আকৌ যদি ভাগ্যত আছেহে পাবা যদি নোপোৱা যদি আকৌ এনেই যাব তোমাৰ
উম তাকে এইটোকে কৰি থাকো এনেই থকাতকৈ কিবা এটা কামত হাত থাকিব। সেইটো কাৰণে কৈছো বাকী তুমি গাহৰি ফাৰ্মেই চল নে বাকী আৰু কিবা কৰা
বাকী তোমাৰ এনেকুৱা মই গাহৰি পুৰ আৰু তোমাৰ মুৰ্গীট আছে হাঁহ কেইটামান আছে
অ', মুৰ্গী, হাহ আছে ন?
তোমাৰ হাঁহ পঞ্চাছজনী আছে মাইকী হাঁহ।
মাইকী হা পঞ্চাছ জনী আছে ন পুৰুকি নদী প পুখুৰী-চুখুৰী আছেনে? কিবা কি ক'ৰবাত
আছ-আছে, আছে, তোমাৰ পিছ-পিছ ফালে তোমাৰ ডাঙৰ হোলা এখন আছে যে ওলালে আবেলি লৈ যাোৱা মানে
অ', হাঁহ তুমি বেচাই নে কি কৰা?
হাহ তোমাৰ বেছি কৰি যে তোমাৰ এই কিছুমান বিয়াত যে হাহ-নোখোৱাই জানো?
অ',
বিশ ত্ৰিশ কেজি পঞ্চাশ কেজি এনে ক আহিলেৰু
অ', ঠিকেই আছে ন, এনেই হাহ কেনেকে বেচা পায়তাত
হাহ তোমাৰ এটা সাতশকৈ বিক্ৰী কৰো।
সাতশ
উম, মানে যোৰা চৈধ্যয়শ ক-মানে উম, তেৰশ মানকৈ পালে দিয়া আৰু
তেৰশ মানকৈ ন, ঠিকেই আছে। অ, হাহৰ বেপাৰ বেয়া নহয় ন?
বেয়া নহয় তুমি হা তিনিমাহ পুহিলে তুমি, সাতশ টকা ওলাই যায় ধুনীয়াকৈ।
অ, তাকেই কিন্তু এজনী দুজনী পুহিলে
অ, সৰহকৈ আনিব লাগে আকৌ এইফালে পোৱালিও বিক্ৰী কৰিব পাৰি তোমাৰ এই যে আজিকালি এডাল মেচিনডালদে ওলাইছে দিম খালি দিলেই হ'ল দে
অ-অ, এই মেচিনবালক অ-মেচিনবালক কিমান মান লয় বাৰু
এই মেচিনডালৰ মোক কথা গম ননাপাও মই মানে বেলেগৰ পৰাহে কিনিে লগৰে তোমাৰ আমাৰ ঘৰৰ ওচৰলৈ ডাঙৰ ফাৰম এখন আহা হাঁহৰ ফাৰ্ম এখন তাতেই মানে মই ডিমটো কিনি পেলাই দি দিওঁ তাইচত তোমাৰ ধৰ হাঁহৰ পোৱালি ধৰ এশটা দিলে
অ'।
এশটা দিলে মানে সি মানে চল্লিশটামান ৰাখে বাক কি ষাঠিটা মোক দি দিয়ে এই সি এই কাৰ এই দিয়াৰ কাৰণে ই ফুটুৱাই দিয়াৰ কাৰণে মানে চল্লিশটা হাঁহৰ পোৱালী
মই তাকে হাঁহ আনো নেকি, আমাৰ পিছফালে ডাঙৰ পুখুৰী এটা আছে ম তাত মাছো দিয়া আছে মানে বাহু সুৰু বাহু-ৰৌ, তাৰপিছত কচ চচ এ মাছ পুহি আছোঁ মানে, মানে এইবাৰ জাল চাল টানিলে মানে বেছিম মানে, তেনেকে তুমি কোনোবা মানুহ চিনাকি থাকিলে ক'বাচোন তাৰমানে। মাছ-চাছ কিনা অ', মানুহ ভাল মানুহ মানে ভাল কুইণ্টেল হিচাপত বেছিম মানে বুজিছা।
তুমি কথাটো শুনা, তুমি যদি তুমি যে কৈছা মই হাঁহ কিনাত তুমি এটা কাম কৰা
কোৱা
তেনেকৈ হাঁহৰ ডিম কেইটামান কিনা তুমি এশটামান ডিম কিনা এশ এশ দহটামান তাৰপিছত কিনি পেলাই তুমি মই তে কৈছোঁ য'ত আমাৰ ফাৰ্মখন আছে তালৈ তোমাক লৈ যাম।
উম।
তুমি তাত দি দিবা বিশদিনত নে পঁচিশদিনত পোৱালি ওলাই যায়।
হয় নেকি?
উম, তোমাৰ এটা ডিমত মানে দহ টকাকে ল'ব এতিয়া হাঁহ তুমিছ ভাবা এশটা হাঁহ কিনিলে তোমাৰ কিমান দাম ল'ব? সেইকাৰে তুমি ডিমটো কিনা মই সেনেকে মই হাঁহ কিনা না ছিলো মানে, সেনেকৈ মই প্ৰথম মোক এই দাদাজনে ক'লে, মই কৈছো হ'ব এনেকৈ দিম।
অ'। হেল্ল'। তাকে, বাকী এতিয়া কি কৰিছা?
হেই এনেই আছোঁ, তুমি, এনেই আছো ঘৰৰ পা এই তোমাৰ চাপৰি ফালে ওলাইছিলোঁ
ময়ও এনেই তাকে হাঁহকেজনী, তাকে ভাবিছোঁ লওঁ নেকি কি হাঁহ এজনী মোৰো পুহু পুখুৰীতে এনে বেকাৰ ঘৰত বহি থাকে বোজিছে। মানে ঘৰৰ অৱস্থা পাতিও ইমান ভাল নহয় ন, মই এটা ল'ৰা যদি মই একো নক কো কথাটো বেয়া হৈ যায় না তাকে গাহৰি মতে তোমাৰ পৰা আনিম, পাচঁ হাজাৰকৈ ল'বা। দুজনী পাচঁ হাজাৰকৈ ল'বা, ছয়জনী মান আনিম
অ', অ'।
জনাম ছজনীমান আনিম তোমাক মই ফোন কৰি জনাম এনেকৈ ল'ম বুলি যোনদিনাখন লওঁ, মই তোমাৰ আগত ফোন কৰি লওঁ।
অ', তুমি এটা কাম কৰিবা
ৰাখিবা। খাচী দুটা আৰু মাইকী চাৰিজনী লাগিব দেই গাহৰি। অষ্ট্ৰেলিয়ান গাহৰি আছে নেকি অষ্ট্ৰেলিয়ান অ' অ' অ' অ' সেইটো মানে ভাল মানে আজিকালি সেইটো গাহৰি মানে মাংসটো বেছি ওলাই না ডাঙৰো হয়।
অ তোমাৰ এই কলাটো যে লোকেলটো
আহ
এইটো তোমাৰ ইমান ৱেটো নামাৰে আকৌ ইমান ফুটুকতে বেমাৰ আজাৰ পাই যায় মানে সেইটো গাহৰ
অ অ তাকে সেইটো গাহৰিকে আনিম ৰখা এনে লোকেল চোকেল গাহৰি নোপোৱা নেকি
সেনেকুৱা মই অনা নাই মানে তোমাৰ আনিছিলো প্ৰথম প্ৰথম আনোতে মানে তোমাৰ এই বহুত লছ খালো।
অ
এটা গাহৰি তোমাৰ তেৰ হাজাৰ চৈধ হাজাৰ দিয়ে
আহ আহ
ত গাহৰি যদি মই তিনি হাজাৰকৈ বা পঁচিশকৈ কিনো
অ'
সাত মাহ পুহি পেলাই ইমান খিনি কষ্ট কৰিকে যদি বাৰ তেৰ হাজাৰ টকা পাওঁ কি ওলাই একোৱে নহয় মানে
সেইটোৱে বুজিছা ময়ো তাকে ৰখা মই ভাবিছো লোকেল কেইটামানোো মায়ে কৈছে লোকেল গাহৰি কেইটামানোমানান তাৰপিছত এনেকে অষ্ট্ৰেলিয়ান ন আনিলেও মান বৈছা।
মা তুমি শুনা আ এ আৰু এটাা এটা ক'লা বগা মানে মিক্স পাৰটো কি গাহৰিবি ক মই আজিলৈকে গম পোৱা নাই মানে।
অ অ ঠিক আছে ত মই গাহৰিত এনে ফাৰ্মত কিমান তামান গাহৰি আছে।
তোমাৰ এইফালে মাইকী নটা আছে মতা দুটা দচটা। আৰু পোৱালি পোৱালি আছে তোমাৰ ত্ৰিশটামান পোৱালিয় আছে। পোৱালি দিছে গোটেই কেইজনীয়ে পোৱালি দিছে মানে আহ।
ঠিকেই
এজনীয়ে দিছে দহটা পোৱালি দিছে এজনীয়ে বাৰটা দিছে লাষ্ট নটা দিছে এজনীয়ে মানে
হয় নেকি তাকে ৰখা গাহৰি ময়ও পুহিম আৰু মাছ কেইটাও ৰখা এই হ'ল এমাহ মমান ডাঙৰ হুব আৰু ৰখা জাল টানিলে তোমাকো এটা দিম দিয়া খাবলৈ। বুজিছা অ তাকে মাছ তাকে বাহু বাহু। চাৰিশ কেজিকো দি দিম তাকে ৰৌ চৌ তিনি দুইশ আঢ়ৈশ
উম অ ৰখাচোন আমাৰ আৰু এমাহ এমাহ মান আছে বিয়া এখন হোৱা কথা কথা মানে বিয়াখনৰ কথা শুই আছো যদি হয় যদি অ' মই মাছটোৰ কথা বাৰু তে মই কৈ দিম দিয়া মোৰ লগৰ দ হৈ আ আছে বুলি অলপ কিবা কমকৈ ৰেটত ৰাখিবা মোকো কিবা এটা মিলাই দিবা
অ' দিম দিম নিশ্চয় দিম তুমি খালি কণ্টেক্টটো মোক যিমান পোৱা দিবা মাছৰ মই ৰাখিম আৰু হাঁহ কেইজন মানো মই তোমাৰ পৰা ল' দেই তোমাৰ এটা আছে যদি গাহৰি।